হেল্ল' হেল্ল' হেল্ল' ঐ আছো দিয়া এনেই অ আছো কি কৰিছা অঁ
মইও এনেই চাহকাপ খাই বহি আছো
আহ মোৰ চাহ খোৱাই নাই নাই খোৱাই নাই? খামহে এ অকণমান ব্যস্ত আছিলোঁ সেই খিনি সময়ত আমাৰে গোট বহিছে। গোট পইছা তেতিয়া যে কি পইচা ভগাইছিলো এ বহুত সময় গ'ল তাতে
আহ
অ পইচা ললো কেইটামান কিবা কিবি কাম অলপ কৰিব লাগে
আহ
ঘৰৰ কাম এনেকে লোণৰ লোণৰ পইচা ললে ঘৰত কামবিলাক কৰিছোঁ আৰু ঘৰত
অ আমিও তেনেকে কৰি আছোঁ আৰু লোণ লৈ
অঁ আমি অঁ চাকৰি তাকৰি নাই যেতিয়া হয় লোণৰ পইচা লৈছোঁ অঁ তেনেকৈ ঘৰৰ ঘৰৰ কাম লগাইছোঁ। যেনে তেনে আগবাঢ়িছেগৈ আৰু আকৌ মাহে মাহে দি থাকোঁ আৰু হয় গছ পুলি ৰোৱা ফটো দিলানে নাই? গছ পুলি ৰুলালে নে নাই আহ আহ পাঁচ জুনত বিশ্ব পৰিৱেশ দিৱসত আহ আমি গছ পুলি ৰুলো আকৌ ফটোও দিলো।
অ আজিকালি কিন্তু সেইটো বৰ ভাল নিয়ম উলিয়ালে
ভ অ ভাল নিয়ম উলিয়ালে এনেইতো মানুহে নোৰুৱে হয়নে এতিয়া পইচা হেৰিতে বা গো তই হিচাপ মুঠতে হওক হয়নে গোটৰ পৰা কৰিব দিব দিছে যে কৰিবই লাগিব। লাগিব সেইকাৰণে এতিয়া কৈছে আৰু চবেই কৰা হৈছে চবে ফটো উঠি উঠি অ
আগতে ৰোৱা পুলিকেইটাও বহুত ডাঙৰ হৈছে এতিয়া। এয়া মই মেহগনী ৰুইছো। এতিয়া মানে বহুত খিনি ডাঙৰ হল।
অ আমাৰ আকৌ এটা ছাগলীয়ে খালে। এইবাৰ আকৌ ই এইবাৰ কি জানো? এইকেইটা?
অ তাৰপিছত আকৌ তিনিটা দিছিল সেই তিনিটাও হৈছে চাৰিটা বৰ্তমান। কিন্তু এটা ডাঙৰ হৈছে প্ৰথমে দিয়াতটো।
ভালে হৈছে নিজৰে লাভ। হয় নে? অ নিজৰে লাভ কিন্তু চাব গলে। আমি গোটৰ স্বাৰ্থত বা গোটৰ পৰা হেৰি ৰুব দিয়াৰ কাৰণেহে ৰুইছো কিন্তু আমি বস্তুটো আমিয়ে পাম হয়নে নহয়? কিমান এটা ডাঙৰ সম্পদ?
উম ভাল মই ভাল পাইছো বেলেগে কি ভাল পাইছে বেয়া পাইছে নাজানো বাৰু মই বহুত ভাল পাইছো। মানে বেলেগ ন
অ অ-অ ভাল হৈছে। মোৰ আকৌ যোৱা এয়া আগত যে এটা ৰুইছিলো ছাগলীয়ে খালে। তাত নিম পুলি আছিলে মহানিম নিম পুলি চাগে ছাগলীয়ে তাই মাৰি পেলালে সেইটো বহুত বেয়া লাগিছিলে। অ এই আমাৰ ইয়াত কেৰি দিয়ে যায় গৰু ছাগলীসোপা।
আহ
এতিয়া যেনিবা এই দুটা বেৰি দিয়া গৈছে। এই দুটা কি হয়?
আহঁ
উম
ম
অ অ-অ বেলেগৰ খাই, বেলেগৰ গৰু ছাগলী। এৰাল দিব লাগে এৰাল নি দিয়ে এৰি দিয়ে যে। বৰ হেৰি দিগদাৰ। উম
মোৰ গোটেই কেইটা হৈছে
অ জানো আৰু অ চব বস্তুৱে নামো নাজানো এই চিনিও নাপাও যে ইমান। এইবাৰ কিবা বগী নিম এই কি কয় বগী প্ৰমা নে এনেকুৱা কিবা নেকি।
অ সেনেকুৱাই নেকি অমৰা। পাতৰ নিচিনা যে পাতকেইটা তেনেকুৱাই হব।
বাকী কি ভাল আৰু ভাত কিহে বনাবা এতিয়া?
ভাত আজি মাছ আনিছে।
অ মাছ কিহৰ লগত বনাব?
মাছ আৰু ভোল ভোলৰ সতে বনাম বুলি ভাবিছো। আমাৰ মানে অ শহু দেতাই মানে চালানী মাছ না। খ স সৰু-সৰু হলেও মানে গৰৈ, শল মাছ সেনেকেই খায় সৰুৱে হওক ডাঙ ম হওক কথা নাই আৰু মানে।
চালানী মাছটো খাই ভালেই। খাইয়ো একো লাভ নাই হয়নে। হেইহুপা এনেই দুনিয়া হেৰি দিয়া উম বেমাৰ হৈছে অ এনেই বৰফৰ মাজত দি-দি থৈ দিয়ে আৰু কেতিয়া মৰে ঠিক নাই অ-অ কিবা ঔষধ চৌষধো দিয়ে। আমি লোকেল খোৱাই ভাল সৰুৱে হওক অ সৰুৱে হওক এই লোকেল খোৱাই ভাল।
অ আমি মানে অ চালানী মাছ না
অ ভালে হৈছে এ অ মইও পিছে ভাল পাওঁ মানে হেৰি যে কাঁইট চাইডো ইমান নাথাকে অ কাইট চাইডো ইমান নাথাকে খাই। গাঁৱৰ ল'ৰা ছোৱালীক খুৱাবলৈও ভাল কিন্তু খাও খোৱাব আ আচতে নালাগে। আমাৰ এতিয়া কিস্তি বিলাকৰ কাৰেণ্ট বেছি। সেই যে হয়নে নাই কাঁৱৈ মাছ। তেতিয়া কাৱৈ মাছ খোৱাবলৈ ইমান দিগদাৰ ইমান কাঁইট।
আহ দিগদা।
সেইটো খাই আকৌ ভাল লাগে।
ভাল লাগে। উম ল'ৰা ছোৱালীক এইবিলাক খুৱাব নালাগে আজিকালি ঘৰতে হোৱা বস্তুবিলাক খুৱাব লাগে লোকেল হম। আৰু মই বজাৰলৈ গ'লেও মই এইবিলাক ভাল ভাল বস্তু চাই নানো নহয় এই চাইডত যে কম কমকে বেছি থাকে অ ঘৰুৱা বস্তু অ মই তেনেকুৱা বিচাৰি বিচাৰি লৈ আহো নহলে এইবিলাক আৰু এদিনতে ডাঙৰ কৰি দিয়া যি সাৰ নাইয়ে আজিকালি অ দেখোতে ভাল লাগে কিন্তু মানে ইমান অপকাৰ কৰি আছে আমি নিজে নাজানো। সেইকাৰণে কম কম বস্তু লৈ থকা সৰু সৰু বপ তাৰ পাৰছত যাব লাগে ঘৰুৱা বস্তু
অ মানে কি তেওঁলোকে ঘৰত কৰা সেয়া বেচিবলৈ যায় হয় নে নাই কম কমকে লৈ যায় ঘৰত কৰা বস্তু বেচিবলৈ লৈ যায় সেয়াকে আমি কিনিব লাগে অ কলডিলটো খাব পাৰি কাচকলটো কাচ আছে নেকি সাৰ নিদিয়া বস্তু
আহ এনেতো বাকী চবতে সাৰ। সেয়া আজিকালি চব সাৰ
নিভৰ আমি পৰাপক্ষত নিজৰ খিনি নিজে পৰাখিনি নিজেই কৰিব লাগে নিজে যোগাৰ কৰিব লাগে। ন ন পথাৰৰ বন শাক খাও ভাল হয় সলনি ন ঘৰত খাব পৰা বস্তু খিনি নিজে কৰে আমাৰ কিবাকিবি আছে যেনিবা নথকা নহয় ভাতকেৰেলা অঁ আমাৰো লাগিছে কোমোৰা জালি উ মৰা জালি খাইছো মৰা জালি ভাত কেৰেলা পাইছো যেনিবা আজি আকৌ কচু পিতিকা বনালো দুপৰীয়া কলা কছু যে। বইল কৰি
অ অ খাওঁ খাওঁ মই বেছিভাগ মানে বইল কৰি মই কচু মানে বেলেগ ষ্টাইলত বনাব নাজানো উ
ভাজিলেও ভাল লাগে তথাপি ভাজাতকে মই অ ভাজাতকে বইল কৰিলে বেছি ভাল পাওঁ কন বিলাহী আৰু অ বইল কৰি পিটিকা কৰিলে ইমান মিঠা লাগে অ আমাৰ আকৌ মা দেউতাহঁতে জলকীয়াও নিদিয়া নিদিয়াকে হয় নি? বিহ জলকীয়া। খাব নোৱাৰে যে তেনেকেই জলকীয়া নিদিয়াকে খায় অ অ নেমু দিয়া সেইটো সোৱাদো বেলেগ আকৌ কণ বিলাহী বি টো বেলেগ অঁ দুইটা বেলেগ বেলেগ বনে প্ৰস্তুিও খাব পৰা যায় তেনেকে খোৱা হোৱা নাই এদিন নেমুচেপি খাব লাগিব ঘৰত।
কচু মানে মই যেনেকে নহওঁক খাওঁ আৰু! মানে হেৰি! কিন্তু মই বনাবলৈ ভালকে নাজানো। আমাৰ মায়ে বনাই বাৰু। ভাল -ভালকে নাজানো যেতিয়াহে তাতে কচুথোৰ আনি পাতত দিও নহলে বইল কৰো।
অ পাতত দিয়াও ভাল লাগে পাতত দিয়া তো আৰু ভাল বেছি ভাল লাগে এনেই কেৰাহিত বইল কৰাতকে অ' থোৰখিনি থোৰ বাদে এনেই কলা কচ চুখিনিও বইল কৰি খাব পাৰি অ' অ' ক-কচুখিনিও বইল কৰি খাব পাৰি।
উম কেতিয়াবা মাংসৰ লগত ছু বনোৱা
অ এনে ইয়াত হেৰি তৰকাৰী খাব পাৰি নহয় মচলা একো দিব নালাগে তৰকাৰী কলা কচু যে ক'লা কচু কেইটামান সেয়া দিবা আকৌ মচুৰ-দালি, মচুৰ-দালি কেইটামান দিবা। তাত কণবিলাহী কেইটামান দিবা। তৰকাৰী বনাবাচোন। মাছ দিও দিলে দিলেও দিব পাৰিবা মাছ নিদিয়াকেও বনাব পাৰিবা একো দিব নালাগে মছলা পাতি মছলা চচলা যে একো দিব নালাগে গম পাইচে ন তেনেকে খাবাচোন। ফোন আহি আছে নেকি?
অ' নাই ফোন এটা আহিছে। কাটি দিছো বাৰু, উম।
বাকী আৰু কেনেকে কি হেৰি কৰা?
ই
আজি মই আকৌ হেৰি বনালো এই মাছ ছৰ মাথা আছিলে ভাজা আলু, ভোল ভোল আৰু আলু দি মাছৰ মাথাকেইটা ভাজি দিলোঁ। উ মচলা চচলা একো দিয়া নাই আৰু গৰম যে। মছলা খাবলে মন নাযায়, বেমাৰ আজাৰ হে হয়। অ সেইকাৰণে একো দিয়া নাই। খালী প পিঁয়াজ দিছোঁ। পিয়াজ আৰু নিমখ। হালধি সখিনি সে দিছোঁ জলকীয়াও আনকি দিয়া নাই।
আজিকালি মানুহে মানে মছলা ন'হলে একো নোখোৱা হৈছে যে খাদ্য বিলাক সেইটো কাৰণে মানুহৰ মানে বেমাৰ
আমি যিখিনি মানে অসধি গুণযুক্ত সেইখিন খিনিও আমি মছলা দি
মচলা দিয়ে খাই, অহ সেইটো কাৰণে মানে একে ডক্তৰে চিনি নোপোৱা বেমাৰ কিছুমান হয় মানুহৰ। নিজৰ খাদ্যৰ দুখত
পাৰাপক্ষত মানে ধুনীয়া, চিম্পুলকে খাব লাগে ন?
অ আমি সেনেকেই খাওঁ। সাধাৰণ ভাৱে মছলাৰ ভিতৰত মই জিৰা দিওঁ।
অ' এই জিৰা জালুক সেইখিনিয়ে ভাল কি বাকী এতিয়া কি বনাবা? এতিয়া মাছ বনাবা ন? অ মইও কি বনাও গৈ এতিয়া জানো? কি বনাও গাজৰ আছে গাজৰকে ভাজি দিও নেকি! গাজৰ ভাজি খাই ভাল পাওঁ। তেলত ভাজি দিলে অ' আমাৰ আকৌ মিঠা মিঠা লাগে যে আমাৰ বাকীসকলে নাখায় মই আকৌ খুব ভাল পাওঁ আলু দি দিম আলুখিনি বাচি বাচি দিম অ' গাজৰ নোখোৱা আলু বাচি বাচি এদিন মই
উম উম উম না মাছৰ মাথা চাথা দি দিলে ভাল লাগে, অ অ হ'ব হ'ব অ অ পিছত কথা পাতিম দিয়া, হ'ব।